হেল্ল' অ' ভাত খালি উম'।
এ খাই আছিলো মই। খাই পেলাই এতিয়া আহিছো আৰু, খা অ' আজৰি আৰু খাই বৈ।
অ' এয়া খাই পেলাই, তাৰপিছত বোলো এ ভাত খাই দুখোজ মান কাঢ়িব লাগে জান।
অ'।
অ' তাকে আহা ফুৰি ফুৰিছো।
মই খোজ কঢ়াই নাই ৰ', খাই কৈ আহিছো এতিয়া।
উম, এ দুখোজ মান কাঢ়ি পেলাই তাপা শুম আৰু। অকমান বাগৰিম গৈ ভাগৰ লাগে ন' ভাতকেইটা খাই উঠাৰ পিছত বৰ ভাগৰ লাগে অ'।
ভাগৰ লাগি যায় আকৌ অকমান বাগৰি ল'লে আকৌ আবেলি ভাল লাগে আৰু মনটো। গাটো, নহ'লে নহ'লে কিবা খিনি লাগি থাকে, কথা চথাও পাতিব মন নাযায়।
অ' নাযায় আকৌ ভাত কেইটা খাই উঠিও শুব নোৱাৰা ন'। সেই কাৰণে দুখোজ মান বোলো কাঢ়ি লওঁ।
অ', অ অকলে নে কোনোবা আছে লগত?
নাই অকলে এ আমাৰ চোতালত হে আৰু।
অ' অ' ওচৰৰ মানুহৰ এনে কথা বতা পাতা লগ আছে আৰু।
অ', আছে-আছে। কথা পাতে, অ' আছে।
এই আহিলে স্কুলৰ পৰা অহ তেতিয়া সময়তটো ভাল লাগে ন' এবাৰ হ'লেও কাৰোবাৰ লগত কথা পাতিলে। অ' দিনটোৰ ভিতৰত। অহ ময়ো হে লগে নাই ইয়াত। সেইকাৰণে ফোনকে কৰিছো, ফোন এটা ফোনকে কৰো আৰু মাজে-মাজে।
অ', -অ' মই হে কথা পাতি থাকো। সিহঁতেও যায় আকৌ ইহঁতক সৰু পোৱালিজনীও আহে। তাৰ লগতো খেলো অকমান।
অ', -অ'। খেলিব লাগে, সৰু ল'ৰা-ছোৱালীৰ লগত খেলিলো উ' উম সৰু ল'ৰা-ছোৱালীৰ লগত।
কিবা ভাল লাগে ন'। সৰু ল'ৰা-ছোৱালীৰ সতি কথা পাতিও ভাল লাগে, খেলিও ভাল লাগে।
অ' আমাৰ দিমাগটোও ৰিফ্ৰেছ হৈ যায়, ধুনীয়া হৈ যায় সেইকাৰণে
তাইক বেলুন এটা দিও আও, বেলুন এটা দিও, সে কালি বেলুন তাতল তাই বেল বেলন কৰি, কৰি খেলি আছে আৰু মনতটো ভাল লাগে ন?
ভাল লাগে, ভাল লাগে, সিহঁতৰ লগত।
উম। উম, কবাত ফুৰিব নাযাও জানো এতিয়া?
যাম নহয়, দাৰ্জিলিঙত যাম, দাৰ্জিলিঙত যামেইচোন।
আহ।
টিকেট কৰিলিনে নাই অ তে।
তাৰপা আকৌ নহয় গৰমৰ মানুহ ন দাৰ্জিলিঙত দুদিনে দিনহে হ'ব ন? এনেই কবা মন্দিৰ-চন্দিৰ গলে ভাল লাগে আৰু।
তাকেটো তই বৰদোৱাত গলি জানো।
বৰদোৱাত গৈছিলো, বৰদোৱাত গলো মই সেইদিনাখন হেৰি আহিলোগৈ নহয় গৈ পেলাই মাজুলী নহয়, মধুপুৰ।
মধুপুৰৰত অ, অ।
বৰ ধুনীয়া একে মধুপুৰ সেয়া আমি যাওঁতে চাৰি
অ, অ 'চাৰিদিন আছিলি আৰু বাছতে গৈছিলি?
ত' প্ৰথম দিনা গৈ পেলাই বৰপেটাত থাকিলো গৈ।
অ, অ, অ। বৰপেটা খনো দেখিলি আমাৰ বৰপেটাও দেখা নাই।
অ' তাত সে মানুহজনে চব দেখুৱাইছে, বৰপেটা হেৰি দেখুৱাইছে। এই তেলৰ কোৱা এটা আছে নহয় মন্দিৰটোৰ ভিতৰতে।
অ, হয় নেকি?
উম।
তেল আছে নে এতিয়াও? তেল আছে এতিয়াও? অ' কি তেল কেআচিন তেল নে কি
মিঠা তেল। শংকৰদেৱে চাকি জ্বলোৱা সেয়া মিঠাতেলৰ কুৱা এটা এটা আছে। এইবোৰ একে মন্দিৰৰ ভিতৰত আৰু। আমাৰ হেৰি মানুহ মাইকী মানুহ তাক সোমাব নিদিয়ে নহয়। বৰপেটাৰ হেৰিত সত্ৰৰ ভিতৰত মাইকী মানুহ সোমাব নিদিয়ে। এ, বেৰ সেইফালে দিয়ে চাব দিয়ে আৰু, এটা বাট আছে। চ দিয়ে চাব দিয়ে উম। আহ নহয় তেল খিনি নেদেখা।
অ, কোৱাটো।
টো নেদেখ কুঁৱাটো মানে কাপোৰ দি ঢাকি থৈছে যে। তাকে দেখুৱাই দিয়া এইটো কোৱাটো বুলি। অ' শংকৰদেৱে গা ধোৱা কোৱাটো আছে। তাৰপিছত শিল পাত পতা এখন আছে। জুন দখত গা ধুইছিলে কাপোৰ ধুইছিলে অ' সেয়া বৰপেটা চালো। তাৰপিছত, ত গৈ পেলাই, সথেবাৰী উম কি জেগাডখ আছিলে তাত হেৰি চালো এই ঘৰচীয়া ধান এখন আছে।
আহ, অ।
গৈ হে ধানখন ইমান ধুনীয়া নহয় উম।
অ, সৰ্থেবাৰী বোলো সুনাম
অ, শুনিছা? তাতে গ তাতে পাঠ চালা। সৰ্থেবাৰী পাঠশালাত গৰখীয়া থান আছে। অ তাত একে ধুনীয়াম ময়ূৰ চৰাই নিচিনা একেবাৰে আঁকি থৈ বনাই থৈ দিছে ইমান। ধুনীয়া লাগে আকৌ ভগৱানৰ মূৰ্তি আছে। মানুহে বনাই থৈ দিছে আৰু সি হেৰিয় দি তাৰপিছত একে মস্ত ডাঙৰ পুখুৰী এটা আছে। তাতে মানে সেইয়া পকায়েদি বনাওক, যেনেকে দলং বনাই ন। তেনেকে বনাই কেনে মূৰ্তিবিলাক থৈ থৈ দিছে তাতে পাৰ্কৰ নিচিনা পুখুৰীটোতে ওপৰতে। পুখুৰীটোৰ ওপৰতে পাৰ্কৰ নিচিনা হৈ আছে আৰু।
অ ভালে লাগিবচোন এইবিলাক জেগা ইমান চাবই পোৱা নাই ইমান ধুনিয়া ধুনিয়া ঠাই আছে আমাৰ ইয়াটে
উম সেয়া চালো। তাৰ পিছত গৈ পেলাই আৰু এঠাইত কি ম মন্দিৰ আছে সেইটো একে মস্ত ডাঙৰ সাপ এটাগ বনাই থৈছে। সেই সাপটোৰ ভিতৰতে মানে মনদি আও।
অ।
মূৰ্তিটো মানে সাপে আৰু গোটেইটো।
পাইছো তাৰ ভিতৰতে মানে দৰ্জা চৰ্জা আছ
অ অ বনাই থৈ দিছে সে সেই মন্দিৰটো সেয়া চালো। চাই লৈ পেলাই দুদিনত গৈ পেলাই মধুপুৰ পাইছো গৈ।
অ
সেইহে মধুপাত থাকিলো। উম' মধুপুৰত শংকৰদেৱে তাতে প্ৰাণ ত্যাগ কৰিছিলে ন। ম অ মধুপুৰাতহে গ মৰিছে গৈ প্ৰাণ ত্যাগ কৰিছে তাতে সেয়া ডাঙৰ মন্দিৰ আছে। তাৰ পিছত হেই গোহাঁই থাকে উম।
বিয়া নাপাতিলে ন শংকৰদেৱে বিয়া পাতা নাছিলে ন
শকৰদেবে বিয়া পাতিছিল নিকি নে নাই পাতা নে কি সেইটোহে গম পোৱা নাই ৰ। তাৰ পিছতে সেয়া তাত গৈ পেলাই চালো গৈ আও মন্দিৰ বিলাক। মধুপুৱত অ মধুপুৱত থাকিলো এ বিল
অ বনাই বনাই কৰি তাতে খাইছনে ভকতে বনাইছেনে
অহ অহ উম আমাৰ ভকত গৈছে যে ভকত মানুহে তাতে বনায় আও ৰাতিপুৱাতে বনাই। উম চব কেয়াহী লৈ গৈছে গেছ চৌও-কেৰাহী চাউল দালি চব্জি চব লৈ গৈছে।
দে ভাল লাগে দে সেনেকে গলে। সমাজৰ মানুহৰ লগত গৈ বেছি ভাল লাগে অকলে যোৱাতকে অ বনাই ধুনীয়াকে ন বয়
অ বয়সস্থ মানুহে বনায় এই আমাৰ ৰান্ধনী আছে। নহয়, ৰান্ধনীৰ দুজন গৈছে আৰু। তেওঁ এজনে মানে বনাইছে আৰু ৰান্ধনীজনে এনে কাটি-কুটি দিছে শাক-চবজি বিলাক, তাৰপিছত অ বাচন বতন ধোৱা। তাকেও মানুহ এজনী লৈ গৈছে আমি চৌও-কেৰাহী ধুব লাগি কিয় হোৱা নাই আ।
অঁ মানুহজনী পইচা দিছে।
মানুহজনী পইচা দিয়া নাই মানুহ- জনীক মানে পইচা নিদিয়াকে ভাত- ধৰি লওক কাটি দি পেলাই লৈ গৈছে আও। তাইক এনেই নিছে বাচন বৰ্তন ধুৱাই - তেনেকে নিলে ভাল ন। বাচন বৰ্তনো ধুব নালাগে উম। এনেই তাতে- দৈত ধৰি লোৱা বাচন বৰ্তন ধোৱাতো অকমান অসুবিধা নহয় জানো।
অসুবিধা হ'ব উমঁ। অঁ লেতেৰা হৈ আহে।
কৰি দিয়া আমি এতিয়া ভাগৰে জোগৰে যাম পানী চানীহে কঢ়িয়াব লাগিব। ইজনে সিহা ধৰিব সিজনে সিহা ধৰিব ন। সেইকাৰণে মানে একে মানুহজন- নিচে আও তাই চব কয় যেতিয়া আমাৰ কথা নাই আও ন।
উম পানী চানী চব অকলে কৈছে আওঁ ধুই পখালি।
হাঁ?
অকমান ধুইছা তাই পানী দুনী আনি।
উম উম তাই এ দমকল চমকল আছে নহয় তাতে। ওচৰ লগতে দমকল আছে অঁ। দমকল আছে পানী দুনী সুবিধা আকৌ লেট্ৰিন বাথৰুম- ধেই আছে তাত। এটা দুটা নহয় নহয় একেবাৰে চাৰি পাঁচটা- ছটামান লেট্ৰিন উম মানুহ গৈ থাকে।
দূৰ দূৰৰ পৰা মানুহ আহি থাকে মানে।
অঁ সেইকাৰণে মানে খহকে গ'লেও- বা এটা লেট্ৰিন মানুহ ৰৈয়ে থাকিব লাগিব সেইটো নহয় আও। পাঁচ ছটা একেলগে গা ধুব পাৰে।
অঁ ভালে দে সেনেকুৱা বনাই থৈ দিব লাগে ন। তেতিয়া ভাল মানুহ যাব।
আৰু মতা মানুহ এক্সট্ৰা। মতা মানুহ গা ধোৱা ফালেও বেলেগ আৰু মাইকী মানুহ গা ধোৱা ফালো বেলেগ।
অঁ ভালে কৰিছে বনাই তেওঁ ইমান- ধুনীয়া সুবিধা আছে আজিলৈকে তেওঁ আমি যাবলৈ মানে মানে হেৰিয়ে হোৱা নাই। গমেই নাপাও ইমান যে সুবিধা আছে। এতিয়া তই গৈ আহিলি কাৰণে কৈছ এতিয়া। শুনিছো বুজি পাইছো। আগতে মানুহ নাযায় কোনো সেইফালে আও খালি বৰদোৱাত- যাই আও এনেকে তেনেকে ইফালে সিফালে এইখিনিতে গৈ থাকে।
উম আমাৰ এফালে মানুহ বিলাক যায় দে বহুত দূৰত দূৰত যায়।
যায় ন অঁ যাব লাগে আকৌ তেনেকে প্ৰথমে নিজৰ জেগা- খিনিয় গোটেই মন্দিৰ চাব লাগে। তাৰপা দূৰত যাব লাগে। অঁ নিজৰ খিনিয়ে যদি আমি নাচাওঁ ন।
অঁ হব দে ৰাখো।
অঁ অঁ।